অ।
অ, গিতি কোৱা।
কি কৰিছে?
এ আছো আৰু দিয়া। একে গৰমত কি কৰিবা?
অহ, গৰমটো বহুত বেছি পৰিছে আজি। অ, এইকেইদিন বেছিয়ে হৈছে গৰম।
এ বহুত, আজি বেছি। কালি বাও ইমান নাছিলে।
অ।
কিন্তু আজি এনেকুৱা দিছে।
সচাঁকে দেই। এনেকুৱা গৰমত যে মানুহৰ বেমাৰ আজাৰটো হ'ব।
অ পানী খাব যে মাম চবেই।
পানী খাব একদম, অ ভাত-পানী খাবলে মন নাযায়। মানে একোৱে
অ, কালি আমি যোৱা ৰাতি ভাতে নাখালো। এই দিনত যে সকাম আছিলে বুলি কৈছিলো প্ৰসাদ খালো ইটো সিটো খালো আৰু খাবই নোৱাৰিলোঁ। সঁচাই কৈছো মানুহবিলাক কেনেকে থাকিব ইমান গৰমত।
গৰমত সঁচাকে দেই।
এনেই নদীৰ বতাহ অকণ মাৰি থাকে আজি তাকো নাই।
অ আপোনালোকৰ আকৌ নদী কাষৰীয়া খুব ধুনীয়া নহয়।
অ তাকে কৈছো আজি ক'ত আনো বত- তাহ দি আছে আৰু তাতে হেৰি হ'ল এয়া, মানে এইকেইদিন ৰ'দ পৰি আছে যে। মানে মাটিটো হেৰি হৈ শুকাই গৈছে বতাহতো দিলেও দেখোন গৰম গৰম হে গাত।
গাত লাগে অ গৰম ভাবটোহে আহে।
উম গৰম ভাৱটোহে আহে।
অ হেৰি অ ভাত পানী খালো আপুনি।
নাই আজি মোৰ ব্ৰত আছে আজি শনিবাৰ যে। আজি ব্ৰত অ শনিবাৰে নাখাওঁ।
অ ৰাতিও নাখায়নে।
ৰাতি খাও এই মানে অকল অ অ দিনত। তে মঙ্গলবাৰো মানে মানে খাওঁ নিৰামিষ খাওঁ। মঙ্গল কিন্তু শনিবাৰে খোৱা নাযায়। অ ৰাতি খাও আও চাকি তাকি দিয়াৰ পিছত খাওঁ আৰ।
অ অ।
অ মানিব পাৰিলে ভাল নহয় এতিয়া দীঘলীয়া দিন যে কষ্ট- টো লাগে।
কষ্টও লাগে কেলে নালাগিবনো।
তাকে দিনটো ইমান দীঘল আৰু তাতে হেৰি হয়। একেবাৰে চাৰে ছটামান বজাতহে একেবাৰে সন্ধিয়া হয়।
অ ছটা ক'ত বেছি।
অ বেছিয়ে চাৰে ছটামান বজাত হে কেবে হয় চাৰিটা বজাত এনেকুৱা হয় অ একেবাৰে দেৰ টা
অ অ লাগে অ আপুনি যদি চাৰিটা বজাতো যদি বোলে এঘুমতি মাৰি লওঁ বুলি
ধুনীয়া কি আৰু এইকেইটা দিনত কৰ'বাত ফুৰিবলৈ যাবলৈ ভাল অ।
ভাল ভাল।
হল যে মানে দিন দিন দিয়াকেও কৰবৰক কৰবাত গ'লে ঘূৰি আহিবলৈ মানে পোহৰতে পাৰি। কিন্তু ঠাণ্ডা দিনত কৰবাত ফুৰিব যাব নোৱাৰি।
নোৱাৰি নোৱাৰি সেই ওলাওতে ওলাওতে গৈ পাওঁতে এন্ধাৰেই হয়।
অ আন্ধাৰে হৈ যায় কিন্তু আকৌ ঠাণ্ডা দিন। অ ঠাণ্ডা দিনা হতে আকৌ ভাল লাগে ঘু- ফুৰিবলে কিয় জানানে এনে, এতিয়া গৰমত কাপোৰ পিন্ধা মানে গোটেই একেবাৰে ঘাম ওলাই কৰি অৱস্থা নাই।
অৱস্থা নাইকিয়া সেইটো হয়। মানে কোনোফালে শান্তি নাই অ। ছোৱালী আছে পানী খাইছে। ঢুকে ঢুকে গৰমত এ তাকে। বা ফুৰিবলৈ যাম বুলি ভাবিছো বাৰু দেই। গৰমত হেৰিত এই জুলাই মানত, জুলাইতো সোমালে বাৰু। শেষৰ ফালে। অ এইফালে অৰুণাচল চাইডে যাম বুলি ভাবিছো বৰ ধুনীয়া ধুনীয়া জেগা আছে নহয়। এবাৰ গৈছিলো দেই ইয়াৰ আগৰ বছৰ।
অ।
অ গৈছিলোঁ তাৰপিছত সেই তাতেই অৰুণাচলত লংডিং বুলি। অ।
হেৰি চাগে বহুত ধুনীয়া চাগে ন জেগাবিলাক অৰুণাচল।
ই বিৰাট ধুনীয়া মানে বিৰাট ধুনীয়া আৰু
উম
হেৰি সেইবিলাক ৱাটাৰ ফল বিলাক আছে আৰু সেয়া তেনেকুৱা
মানে মানেকে উ কিহত যোৱা তোমালোক এ
আমি নিজৰ গাড়ীলৈ নিজৰ গাড়ীলৈ যাওঁ নাই নাই নিজৰ গাড়ীলৈ অ নিজৰ গাড়ীলৈ গৈছিলো। খালি হেৰি যিবিলাক মানুহৰ মানে গাড়ীত উঠিলে প্ৰব্লেম হয়। সিহঁতৰ কাৰণে অকনমান অসুবিধা তাৰমানে সেই উ অহ এই ওপৰলে গৈ থাকিব লাগে যে অক্সিজেনটো অকমান কম হৈ যায় আকৌ লগতে একা বেকা বাট সেকাণে মাথা ঘুৰাই মই এবাৰ গলো এই তেতিয়া কিমান এবছৰ হৈছিলে নে নাই জানো অ এব ছৰ হোৱা নাছিলে নিকি তাৰ পিছত সেয়া উম গলো ক'ত আ ৰখি ৰখ যাওঁতে যাওঁতে মানে সেয়াই দেৰিয়ে হ'ল আৰু উভতি আহোতে যেনিবা ইমান প্ৰব্লেম নহল কিন্তু যাওঁতে চত ঠাইত মানত ৰখিবলগীয়া হৈছে বমি কৰি কৰি যাবলগীয়া হৈছে যে
অ মানে বমি নোহোৱা মানুহৰো চাগে বমি হব
অহ মানে একদম অ অ অ সেইটোৱে
হেৰি এনেকুৱা উম মানে কি থাকাৰ হেৰি এনেকে হোটেলত থাকিব লাগে চাগে ন
আমি ঘূৰি আহিলো তাৰমানে আমাৰ এইফালৰ পৰা অৰুণাচল কিমান গৈও ধুনীয়াকে গ খাই বৈ তাত বনাই মেলি খাই বৈ ঘূৰি আহিব পাৰিলো আৰু
অঁ এনেই ধৰা এনে খৰচ পাতি কিমান মান হয় তোমালোকৰ তাৰ পা গ'লে।
আমাৰ ইয়াৰ পা কিমান আমিতো বহুত কেইটা গৈছিলো নহয়, এ গাই পতি পি ধৰি লোৱা কিমান আৰু এ হাজাৰ বাৰশ মানকে
অ অ অ
তেলটো ধৰি লওক এখন গাড়ীত কেইটা যাব পাৰে ছয় সাতটা যাবই পাৰে আৰু তেনেকুৱাত মানে কি উম হেৰি তেলটো চবে যদি মিলাই মেলি ভৰাই লোৱা যায় আৰু কিমান পোন্ধৰ তিনি হাজাৰ মান দুহেজাৰ মান পঁচিছশ মান টকা তেল খায়
অ অ পঁচিছশ মান হয় এ নিজৰ গাড়ী থাকিলে ভাল দিয়া। তেতিয়া তেলটো ভৰাই ললে আৰু উম তে ফুৰিও অহা হল আৰু যেতিয়া মন যায় তুমি তেতিয়াই ঘূৰি আহিব পাৰা
অ অ সেইটোৱে
মানে দেৰি হলেও ক থা নাই তাকে অ এবাৰ ক'ত যাবা
এবাৰ সেই তালেকে যাম বুলি ভাবিছো এ সেইবিলাক মানে গৈয়ো উম গৈয়ো হেঁপাহ নপলোৱা জেগা ঔ
হয় দিয়া এনেকুৱা লাগে যেন তাতে যদি ঘৰটো হোৱা হলে ন
তেনেকুৱা লাগে কিন্তু সেয়া মানুহে আকৌ অকমান অসুবিধা পায় দোকান বজাৰৰ কাৰণে অকমান অসুবিধা। দোকান বজাৰ কম সছ্ এবাৰ হোষ্টে নেদেখিলোয়ে দেখোন।
অ। এই পাহাৰীয়া
পাহাৰীয়া কাৰণে আকৌ সে তাত মানে অকমান
আৰু এনেকুৱা চাগে স্কুল কলেজো চাগে অকণমান প্ৰব্লেম ন
স্কুল কলেজও প্ৰব্লেম দেই প্ৰব্লেম হ'ব চাগে কাৰণ। সেই‌ নেদেখিলোৱেই তেনেকুৱা একো নেদেখিলোৱেই তাৰমানে অকল পাহাৰ আও সেই খালি এটা এটা বস্তি তা- টাইটকে মানে মানুহবিলাকৰ ঘৰ বিলাক। পাহাৰৰ ওপৰত এ সেই পোৱা নিচিনাহে দেখিলোঁ। বাকী মানে সেইয়াই প্ৰাকৃতিক সৌন্দৰ্য্য আও মানে।
অ আমাৰ নিচিনা এইবোৰ এইবোৰ যে ইমান ভিৰ বা গাড়ী মটৰ বা এনেকুৱা দোকান এইবিলাক নহয় ন।
নহয় নহয় আৰু হেৰি এইটো কি বুলি কয় দো- দোকান কিখন দোকানো আছে আৰু দোকান বিলাকতো মানে উম সেয়াই আৰু মানে বহুত বস্ত- বস্তু মানে পোৱা নাযায় ধৰি লওক সেই পেকেট কেইটামান ওলমাই থলে।
অহ।
উম সেই তেনেকুৱাহে মানে ইমানো বেছি হেৰি নহয় খালি দাম বিলাক আকৌ বেছি তাত কাৰণ দোকানৰ সংখ্যা কম আৰু আমাৰ এফালৰ পৰা ল আমাৰ এফালৰ পৰা ধৰি লওক মানুহবোৰ যায়। তাত ফুৰিবলৈ মেলিবলৈ সেইকাৰণে দামটো বেছি কৰি দিয়ে আৰু নল'লেও উপায় নাই।
অ মানে ইয়াপা ইয়াপা অ খাব খাব লাগে অ এতিয়া কিছুমানে ভাবে তাতে কিনিমগে দিয়া, সেইকাৰণে এয়াৰ পৰা কিনিনিয়ে।
নিনিয়ে অ লৈ যাও বুলি ক'লেও লৈ যাব পাৰি কিন্তু মানে সেয়াই সময়ৰ সুবিধা এ মানে নিম- মিলিলে ধৰি লওক তাতে কিনি খামগৈ এদিনীয়াকে যোৱা মানুহ। সে তেনেকুৱা নিচিনা হয় নাই?
উম হয় দিয়া, ইয়াৰ পৰা আচলতে কি জানে নে আগদিনাই বজাৰ কৰি পেলাই উম তাৰমানে লৈ যাব লাগে। তাত বনাই কৈ খাই।
অ মানে এতিয়া আমি এদিনকে গলো নাই। এদিন যোৱাৰ কাৰণে আমি তেতিয়া গম পালো যে বস্তুতটো এনেকুৱাহে। কিন্তু যিবিলাকে ধৰি লওঁক প্ৰথম আহিব,
অ' - অ'। এ ধৰাচোন এতিয়াতো আমাৰ দূৰ হব দে। আমি যদি তাত যদি এনে কে জেগা চাই চাও বুলি কৈ থাকিব খোজো তেনেকুৱা চাগে জেগা থকা জেগা ওলাব চাগে ন?
ওলাব মানে সেইফালে টাউনৰ ফালে আহিব লাগিব চাগে।
অ। আমাৰ ধৰ এদিনতে গৈ উভতি আহাৰটো হেৰি নহ'ব।
নহ'ব নহ'ব উভতি যাম আহিব নোৱাৰে।
অ সেইটোতো নোৱাৰে ধৰা আৰু নহ'লে এই ইমান উৎ- পাতকে বোলে উ হেৰিকে কৰিব নোৱাৰে তেতিয়াহ'লে থাকি ক'বা ৰাতি হোটেলত এনেকে। থাকি কৰি যে পিছদিনা যাম।
অ তেতিয়া তেতিয়া হেৰি উম তেতিয়া থাকিব লাগিব আও। এদিন থাকিলে মানে এদিন বা দুদিন থাকিলে তেতিয়া ধুনীয়াকে ফুৰিব মেলিব পাৰিব আৰু। আৰু হৰ পালে আহিলে কি জানেনে অক মানে অকনমান জিৰাই খটাই। ইমান দূৰ যোৱাৰ পাছত হয়নে। গা পা ধুই একদম ধুনীয়াকে জিৰাই সতাই ফুৰিলেহে ফুৰা যেন লাগে।
খাই বৈ ধুনীয়াকে জেগা খিনি চাও বা উৎপাত যাতে নহয়। বোলে নাই নাই ঘৰলে যাবগে লাগে সেইটো নহয়, বোলে দে অলপ দেৰিকে গ'লেও অহ ৰুমত থাকিম।
উম সেই তেনেকেই ফুৰিব আহিব লাগে। শ্বিলঙৰ ফালে যাব পাৰতো আপোনালোকৰ সেইখিনি শ্বিলং
অহ অহ এ সেইয়া শ্বিলঙলৈ গলেও সেই তেনেকে ধৰা দুটা দিন বা আজি গলো নহয় মাজত এটা দিন তাৰ পিছদিনা এনেকে আহিবলৈ ভাল আৰু। নাই ধৰক এতিয়া অকলেও যাব নোৱাৰো ল'ৰাটো অক- অহ এতিয়া দে অৱশ্যে ল'ৰাটো ডাঙৰেই হ'ল এতিয়া আকৌ এইটো পিছত সিটো ভেজাল সিটো পিছত ইট- টো ভেজাল।
মানে কি জানে বহুত অহ বহুত দিনৰ আগৰ পৰাই যদি পৰিকল্পনা হৈ থাকে নহয় তেত- তিয়া যোৱাটো হেৰি নহয়গেহে। ঘপককে বোলে ও বল - বল - বল - বল, হয়নে? আৰু কি জানে, আজিকালি সেই মানুহজনহতলে আশা কৰি লাভ নাই। এনেকুৱা মনে মিলা মানুহ হ'ব লাগে, বোলে ব'ল যাওঁ। সেনেকুৱা ফ্ৰেণ্ডৰ টাইপ। উম, সেই তেনেকুৱাত মানে বে বেছি ভাল।
বেছি ভাল লাগে। এতিয়া ধৰা মই তোমাক
উম, মতা মানুহৰ বিলাকো ধৈৰ্য্য নাথাকে। ফুৰা-মেলাত হয়নে? বোল বল - বল - বল তেনেকুৱাত ভাল নালাগে, উম। ধৈয্য নাথাকে আহা
আৰু - আৰু বহু জেগা চোৱাও ধৈৰ্য্য নাথাকে। ঘৰলৈ যাব লাগে, ঘৰলে যাব লগে।
অ', উম। এ তেনেকুৱাত বেয়া।
জিৰাত ন'?
নাজিৰা আমাৰ ইয়াততো শিৱসাগৰত ফুৰিবলগীয়া বহুত আছে।
অ'। তাকে গৈছিলোঁ। উম, আজি কিমান হ'লে? আজি ছমাহ মানেই হ'ল নেকি যোৱা। এতিয়া গৈছিল। অ' গৈছিলোঁ মই। ছমাহ মানে হ'ল। এই অগ্নিনাশ মন্দিৰলৈ গৈছিলোঁ।
অ' অগ্নিনাম মন্দিৰ ওচৰতে আমাৰ ঘৰ। একেবাৰে ওচৰতেচোন।
অ' গম নাপাওঁ যে, এইটো কাৰণে। পিছতহে গম পাইছোঁ যে তোমাৰ ঘৰ তাতে।
হয় নেকি? অগ্নিনাম মন্দিৰত আপোনালোকৰ তাৰ মানুহৰ লগত আহিছিল চাগে।
অ' এ মন দাদা গৈছে, বৌ গৈছে। মোৰ আৰু, মোৰ উম মানে দাদা। দাদা বৌহঁত গৈছিলে। বাহঁত গৈছিলে। সিহঁতৰ লগতে গৈছিলোঁ।
অ'। আগতীয়াকে জনা হলে সি হোটেলত থাকিলে নে নে কি?
হোটেল মানে এনেকুৱা ৰুম মানুহৰ ঘৰ থাকে যে ভাড়া দিয়ে যে তেনেকুৱাত আছিল। উম ওচৰতে মানে উম এই মন্দিৰৰ অ অকমান গৈয়ে। ই আৰু ইমান নাম-চাম মই ইমান ফেকে গলিবিলাকৰ নামবিলাক উম নাজানো। অ' দাদাহঁতে ঠিক কৰিছিলে। তাৰ পিছত থাকিলোঁগে আও। তাৰপছত চাকি দিলোঁ, শৰাই দিলোঁ, এনেকে দি আহিলগে।
অ' - অ' এবাৰ আহিলে বাৰু আহিব আমাৰ ঘৰলে। এতিয়া গম পাইছে নহয়। অ' - অ', অ' - অ', বাৰু দিয়ক।
বা- অ'
অ' - অ' - অ' - অ' - অ' হ'ব দিয়ক। অ' - অ' - অ'।